হেল্ল।
কি কৰি আছা?
অ', মই আছো
অ শুনিছো, তুমি?
অ' তুমি পালে অকমান মবাইলটোৰ, অ' পাইছোঁ মোবাইলটো ওচৰত লৈছা ন তুমি?
অ', মানে অকমান কমকে আহি আছে বাৰু। অহ এ তিয়া ভালকে শুনা পাইছো, যদি হেডফোন লৈ আছা হেডফোনটো গুচাই দিব লাগে। নহ'লে চাউণ্ড
হেডফোন লগোৱা নাই।
আত
একো নাই, অফিচৰ পৰা আহি হিলো আহি কিনে অলপ ফ্ৰেছ হৈ এতিয়া বহি আছো, মায়ে বজাৰত গ'লে কিবা আনিবৰ কাৰণে খোৱা বস্তু।
অ' খোৱা বস্তু আনিবলৈ গৈছে মায়ে? ক'ত গৈছে কোন কোন খিনিত, মইয়ো তোমাৰ সেই আৰু অফিচৰ পৰা আহিলো অকমান আগতে। তাৰ পিছত তোমাৰ কি কৰিলো, গা চা ধুলো, ভাত ভাত খালো, ভাত খাই কিনে সেয়া এতিয়া এনে বিছনাত পৰি আছো তুমি ক'ল কৰিলে
ইয়াতে আমাৰ ওচৰতে একদম বজাৰ ৰুমৰ লগত ওচৰতে আৰ আমি কেম যে, ইয়াতে
আচ্ছা তুমি আৰ্মি কেম্পৰ খিনি থাকা নিকি?
আৰ্মি কেম্পৰ যিটো গেট ন! বজাৰটো সেই বজাৰৰ ফালে আই এইফালে উল্টা ফালে আহিব লাগে, আৰ্মি কেম্পৰ যিটো গেট সেইফালে উল্টা ফালে আহি ইয়াত এক সন্মূখতে
আচ মানে সেই মেইন সাতগাঁওৰ পৰা অকমান যাব লাগে আৰু উম, দূৰ আছে।
দূৰে আছে মোৰ
তুমি সিমান দূৰত ৰুমটো পালা কেনেকৈ? মানে কেনেকৈ বিচাৰি পালা?
এই হাউচ কিপিং বাইদেউ আছে ন, হাউচ কিপিং বাইদেউ বিচাৰি দিলে বাইদেউৰ মামা হয়, আমাৰ মালিক।
আচ্ছা মানে বাইদেউ নিজৰ ঘৰৰ মানে নিজৰ মামা হয় আৰু আচছা বাইদেউ, বাইদেউ নৰ্মেলি যিখিনি জাগাত থাকে। সেইখিনি জাগাত কি তোমাৰ নাই নেকি তোমাৰ ৰুম, চোম?
ইয়াতে মানে নিজৰ মানুহ কাৰণে দিলে ৰুম
অ', আচ্ছা নিজৰ মানুহৰ যিহেতু অ' কি পিছে তোমাৰ মানুহটো কি বিল্ডিং চিল্ডিং আছে নেকি নেকি?
ঘৰ আছে।
হা হা কি ক'লা?
মালিকৰ দুটাই আছে বিল্ডিং নৰ্মেল ঘৰৰ আছে।
আচ্ছা মানে তোমালোকৰ তুমি অকল তোমালোকে ভাড়া দিয়া নে আৰু আছে হা
হয়।
আ চাউনে অহা নাই তোমাৰ ভালকে কিবা
চাগে মোৰ নছে
তোমাৰ চাগে সেইটো তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে চাগে নেকি?
হেল্ল'।
শুনা পাইছো বাৰু, তোমাৰ মাজে মাজে মাতটো অকল মানে গুচি গুছি যায় মানে। একো শুনা নাপায় মানে তেতিয়া, মোৰ মা, মোৰ মাতটো ক্লিয়াৰলি শুনা পাইছা ন'?
তোমাৰ মাতটোহে তোমাৰ পোৱা নাই ৰ'বা, ভালকে কিবা। মানে কিবা অকণমান মানে মাজে মাজে ৰৈ ৰৈ যায়, মানে ৰখি যায়, এনেকুৱা টাইপৰ হৈ আছে ৰ'বা। কিয় বা এনেকুৱা হৈ আছে। অ', এতিয়া ঠিক ঠাক আছে, এতিয়া ঠিকে আছে।
আচ্ছা, কেতিয়াবা তাৰমানে নেটৱৰ্ক
আচ্ছা, পিচে ভাত-চাত খালা নে নাই তুমি? হেল্ল'। আৰু মাত গ'ল তোমাৰ। হেল্ল'? হয়, এতিয়া শুনা পাইছো কি হল, নেটৱৰ্কৰ প্ৰব্লেম নেকি তোমাৰ এনে বহুত?
অ', মই নেটৱৰ্কৰ ।
অ', এনেকুৱাতো এইটো এটা নেটৱৰ্কৰ প্ৰব্লেম খালা নে নাই? শুনা পাই আছা? বনাই আছা?
হয়, মইো কলো পিছত খাম, এতিয়া খোৱা নাই এতিয়ালৈকে।
অ', আচ্ছা, পিছত খাবা। এ, মানে তোমাৰ মাততো যেনেকুৱা আহি আছে পিছত খামটো বাৰু শুনা পালো, তাৰে একো শুনাই নাপাওঁ মানে, এনেকুৱা হৈ হৈছে আৰু। চোৱা, এতিয়া আৰু তোমাৰ চাউন নাই। বহুত মানে, নেটৱৰ্কৰ প্ৰব্লেম দি আছে তোমাৰ।
হেল্ল'।
এ তুমি পাৰিলে অকণ বাহিৰলে আহি-ওলাই আহা নহ'লে, একো চাউণ্ডেই অহা নাই একো।
ভাৱিছা, অ', এতিয়া কোৱা মই বাহিৰত আহিছোঁ। তুমি বাহিৰত আহি-অ' অ'
এয়াৰটেল হয়।
উম
আচ্ছা কি ফ'ৰ জি নেকি তুমাৰ টো?
সি
ফাইভ জি, চাগে তোমালোকৰ এইখিনি জাগাতে চাগে নেটৱৰ্কৰ প্ৰব্লেম চাগে বহুত।
চোৱা মই এতিয়াও বাৰু ভালকে শুনা নাই তোমাৰ মাতটো। মানে কি কম আৰু হেল্ল'
দা
তুমি জিতিয়া কোৱা। শুনা পাইছে এতিয়া, তেতিয়া শুনা পাও, বাট আৰু অকমান পিছত তোমাৰ মাতটো আৰু গুচি যায়।
বা নেকি?
হা
কৈ আছে তে ক্লাছ কৰিবা নেকি?
ক্লাছ, চাওঁ ৰ'বা মই এতিয়া ক্লাছ কৰো নে নকৰো ভাবি আছো বাৰু, ক্লাছ কৰিব লগা আছে বহুতখিনি মানে তোমাৰ পেণ্ডিং হৈ আছে। মানে তোমাৰো ধৰি লোৱা জ যোৱা দুমাহ আগতে ক'ৰ্চ লৈছিলো। এতিয়া তোমাৰ এ, এ এমাহ মান ভালকে ক্লাছ কৰি তিনমাহ এ হ'ল চৰি তিনমাহ হৈ গ'ল ক্লাছ লোৱা, এমাহ মান ক্লাছ কৰিলোঁ মানে তাৰ বাকী দুমাহ মোৰ বিশ্বাস কৰা দুমাহৰ মোৰ ক্লাছ এতিয়ালে পেণ্ডিঙ এ হৈ আছে, মানে দুমাহ মানৰ ক্লাছ মই এতিয়ালে কৰিব পৰাই নাই, কৰাই নাই মই ক'ব গ'লে, কথাটো সেইটো হৈ গ'ল এতিয়া। তুমি কৰি আছা নে নাই ক্লাছ-চাচ?
আৰম্ভ কৰিম, তুমি একেদিন
হা
মই নেক্সট মান্থৰ পৰা আৰম্ভ কৰিম।
আচ্ছা, নেক্সট মান্থৰ পৰা তুমি ক্লাছ কৰিবা।
অ।
ভালে দিয়া ভালকে কৰিবা তুমি, তোমাৰ তো পিচি কিনিবা তুমি এটা, তে পিচি মানে তাতে কৰিবা আৰু ন?
অ', বি
অ', পি চি ত মানে তোমাৰ, সেইটো হয় বাৰু তুমি ডাউনলোড কৰিব লাগিব তোমাৰ যিবিলাক বস্তু থাকে ধৰি লোৱা এক্সেল হওক কিবা হওক সেইবিলাক ডাউনলোড কৰিব লাগিব।
অ', এক্সেলৰ কাৰণে ছাবচক্রিপচন লব লাগিব নে? থাকিবই তাতে? থাকিব নিকি?
মা, আটচ্ছা-চ্ছা নাই, পি চিত তোমাৰ মানে কি পি চি টো খালী হৈ আহে মা তোমাৰ একো বস্তু নাথাকে মানে, অ', মানে তোমাৰ চি পি ও টো ত'তেলি একো নাথাকিব তোমাৰ চব বস্তু তুমি নিজে ডাউনলোড কৰিব লাগিব আৰু
কৰ পৰা কবা লাগে?
ডাউনলোড তুমি কি আৰু গোগলৰ পৰা কৰিব পাৰা, ক্ৰম থাকিব নহয় ক্ৰমৰ পৰা কৰিব পাৰি বা মাইক্ৰচফট থাকে তোমাৰ, মাইক তোমাৰ যেতিয়া মাইক চফ্ট একাউণ্ট এটা
অ মাইক্ৰচফ্ট অ এইটো থাকে এটোত গম পাওঁ সেইটো পৰা কৰিব পাৰি যেনেকুৱা লেপটপতো ফাৰ্ষ্টত নাথাকে ন
এটো তাতে-তাতে চবে পাই যাবা তুমি, এক্সেল সেক্সেল চব পাই যাবা
কিন্তু সেইটোত হেৰি ছাবস্ক্ৰিপশ্যন থাকি-থাকিব জানো?
অ', ন ন তোমাৰ কি বুলি কয় তোমাৰ পিচিঅ'ত নাথাকে তোমাৰ ছাবক্ৰিপচন ল'ব লাগিব তুমি। মানে মান্থলি মান্থলি মানে এক্সেলটো যদি কৰা তুমি মান্থলি মান্থলি মা এ ছিক্স-ছিক্স হানড্ৰেদ ছিক্স সেৱে ছিক্স নাইন ছিক্স ডাবল নাইন দিব লাগিব চাগে এশ টকা আৰু মানে ইমানমান টকা খৰচা যাব আৰু তোমাৰ বুজি পাইছা?
নি
হা?
হা
মই ছাবস্ক্ৰিপশ্যন লৈচিলো নাই সেইটো সুধিছা আচ্ছা মানে। মই তোমাৰ, এ যোৱা-যোৱা বছৰ মানে এডভাণ্টেজ আ। ত মই কাম কৰিছিলো হা। চ' মোৰ লেপটপ। তোত আৰু মোৰ লেপটপ যেতিয়া মই কিনিছিলোঁ তেতিয়া মই ছয় মাহৰ কাৰণে এক্সেল বা মাইক্ৰচফ্টটো ট'তেলি মই ছয় মাহৰ কাৰণ মই ফ্ৰী পাইছিলোঁ। ঠিক আছে। এ ছয়মাহ হোৱাৰ পিছত মোৰ এক্সেলৰ চাবক্রিপচন শেষ হৈ গৈছে এক্সেল থেক্সেল উঁইছ কৰিব নোৱাৰোঁ আৰু মানে। অ, ঠিক আছে। চ', যেতিয়া মোৰ যোৱা বছৰৰে যেতিয়া মোৰ এডভাণ্টেজ আসাম। সামত মই কাম কৰিলোঁ নহ। এ কাম কৰোঁতে মানে তোমাৰ। মাইক্ৰচফ্টৰ ছাবক্রিপচন মই লৈছিলো। তেতিয়া মোৰ মানে চেভেন হান্দ্ৰেড। কিবা এনেকুৱা কৰিছে। তাকে ঠিক আছে তাৰপিচত মই কি কৰোঁ জনা যেতিয়া মই এইটো। এটিএমৰ দেভিত-দেভিতকাৰ্ডৰে যেতিয়া মানে চাবক্রিপচনটো ললো নহ। এই অটপে হৈ থাকে ৰে তাৰপিচত মই আৰু দুইমাহ আৰু বিশ্বাস আৰু ছিক্স সেভ ছিক্স হান্দ্ৰেড চেভেন হান্দ্ৰেড কাটিছে দুইমাহ তাকো মোৰ দেউতাৰ হয় মোৰ। গম পালোঁ হয়। অত। অট'পে হৈ থাকে চোৱা অট'পে অফ কৰিব লাগে এবাৰ যদি পেমেণ্ট কৰা নহ অট'পেটো অট'পে হৈ থাকে মোৰ বিশ্বাস কৰা মই মোৰ মানে কি ভৰালো তাৰপিছত এবাৰ কি। দৰকাৰ পাৰে দৰকাৰ আছিল, হৈ গ'ল মোৰ কাম। এডভাণ্টেজ আসাম ম'ডেল। দুদিনৰ কাম আছিল, একমাহত ভৰাই দিছিলোঁ। তাৰ পিছত মোৰ দুৱাৰ কাটিছে, বিশ্বাস কৰা তাকো মোৰ দেউতাৰ কাটিছিল, দেউতা মানে ইমানতা গম নাপায় কিয় কাটিছিল? তাৰ পিছত যেতিয়া মোক দেখালে মোক ক'লে। কিহৰ কাৰণে কাটিছিল, মই এচবিআইৰ তাতে ফোন -চোন কৰিলোঁ ফোন -চোন কৰিকিনে গম পালোঁ কি? অ য়েত। দেই মানে মাইক্ৰচফ্টৰ পৰাই মানে কাট। আছে মাইক্ৰচফ্টৰ হেল্পলাইনট ফোন কৰিলোঁ। এনেকৈ কৰি যদি মই নিজে উৱাৰ অ। অকমান ইউটিউবত। চাওঁ, কেনেকৈ চাবক্রিপচন কেন। কৰে আৰু। চায় কেনে এইটো মোক কে মানে কি বুলি কয়, অটপিটো কৰিলো আৰু এই বহুত ঝামেলা আছিল যে এইবিলাক। কি কবা আৰু।
হা, কি কৈছা?
মাহৰ পইচা এনে গ'ল।
অ মানে চৈধ্যশ পোন্ধৰশ মান টকা তোমাৰ মানে এনে বৰবাত গুছি গ'ল। এইটো এটা বেয়া লাগি গৈছে মনতো আকৌ দেউতাই এইবাৰ
আৰু এইটো থেংক ইউ মোৰ মোক আগতে
অ অ মানে এইটো তুমি যে একবাৰ পেমেন্ট কৰিবা এইটো আনকি তাতে আকৌ লিখা নাথাকে বা এনেকা মেচেজও নাহে অটো থাকে বুলি।
এইটো এটা একাউণ্ট থাকে তোমাৰ ফ'ন পে গুগল পে থাকে
তুমি ফ'ন পে গুগল পে দি সেইটো পেমেণ্ট নহয় তোমাৰ তোমাৰ সেইটো এটিএম কাৰ্ডেৰে পেমেণ্ট হ'ব অনলি। বুজি পাইছা। আচ্ছা এই অ অ। এটিএম কাৰ্ডেৰে এটিএম কাৰ্ডৰো কিছুমান কাৰ্ড থাকে যিটোৰে এপ্লাই নহয় ধৰি লোৱা এতিয়া মোৰ মোৰ এটিএম কাৰ্ডেৰে এপ্লাই নহয় মানে নহয়। মোৰ কিবা গ্ল'বেল খান লাগ এতিয়া সেই কিছুমান চিষ্টেম থাকে এইবিলাকৰ বুজি পালা। এ তোমাৰ কেচ নাই দিয়া কম্পিউটাৰ দক-কম্পিউটাৰ দোকানতে গ'লে হ'ল তাতে কৰি দিব তাহাতি ইমান এটা প্ৰব্লেম নাই।
বুজি পাইছা?
অ।
মানে ধৰি লোৱা কম্পিউটাৰ দোকানত গ'লা তাতে গৈ ক'লা কি এক্সেলৰ ছাবস্ক্ৰিপচন ল'ব লাগে। অ কৰি দিয়ক বোলে দশ বিশ টকা এটা চাৰ্জ লব। আৰু কৰি দিব তাতে তাতে কি তাতে তাহাতৰ সেয়াই আৰু তাহাতৰ কামেই এইবিলাক হয় এইবিলাক এইবিলাক চিন্তা কৰিব নালাগে মইয়ো এতিয়া সেই এনেকে কৰিম কাৰণ দেউতাইতো মোক বেয়া গালি পাৰিছে আৰু দেউতা মোক আৰু মোক নিদিয়ে কেতিয়াও আৰু মোৰ কাৰ্ড খন দিও নহয় চ মোৰ যদি ছাবস্ক্ৰিপচন ল'ব লাগে ন ত মই এই এই কম্পিউটাৰ দোকান যায়ে মানে কৰাই ল'ম আৰু বু
অ কৰে ন।
তাকেতো, দিয়া কি বুলি কয় তুমিও ডিউটিৰ পৰা আহিলা যিহেতু ৰেষ্ট চেষ্ট কৰা।
অ! তাকেইেতো, সেইটোৱেতো, দিয়া তুমি অকণমান ৰেচ চেছ কৰা।
অ!
অ অ ঠিক আছে হ'ব দিয়া।